হেল্ল' হেল্ল' হেল্ল'
অ'
হেল্ল'
অ'
হেল্ল'
অ' কোৱাচোন শুনিছোঁ।
উম্ শুনিছানে নাই?
শুনিছো শুনিছো।
অ' কোৱা
কি কৰিছা?
এয়া এনেই আছো উম্ ময়ো এনেই আছো। খবৰ ভাল?
ভালেই। তোমাৰ ভাল?
উম মোৰো ভাল।
উম
উম ক্লাছৰ পৰা আহিলা?
অ' ক্লাছৰ পৰা আহিলো?
উম এতিয়া ক'ত?
এতিয়া হোষ্টেলতে আছে।
আচ্ছা আচ্ছা ভাত পানী
অ' ভাত খালো। ৰঙালাও আলু বনাইছে। দালি
অ' অ' চয়াবিন দি নেকি?
নাই নাই চয়াবিন নিদিয়াকে।
মোৰ বহুত ভাল লাগে ৰঙালাও আলু খায়।
অ'
ঘৰত থাকোঁ‌তে আগতে দেখোন ৰঙালাও আলু নোখোৱা।
এতিয়া ইয়াত খাব লগা হয় আৰু
উম হোষ্টেলত তেনেকুৱাই হয় বাৰু
উম
ৰাতিপুৱা ভাত খাইছিলা নাই?
খাইছিলো।
অ' অ' দুইটাইমে ভাতে দিয়ে নেকি ৰাতিপুৱাও ৰাতি ৰাতিপুৱা দুপৰীয়া
অ' ভাতেই দিয়ে তিনি টাইম অকল দেওবাৰে আৰু বুধবাৰে। পুৰি দিয়ে।
অ' ৰাতিপুৱা
অ'
স্নেক আজিকালি কিবা দিয়ে নে নাই মানে?
দিয়ে অ' সন্ধিয়া টাইমত। পাস্তা দিয়ে কেতিয়াবা। চাওমিন দিয়ে। কেতিয়াবা বিস্কুট দিয়ে।
উম উ উম আৰু?
মেগী দিয়ে।
আ-আ। তাকেহে মা হঁতৰ ভাল?
অ' মাহঁতৰ ভালেই।
মাহঁতৰ লগত কথা পাতিছানে নাই?
অ' পাতিছো তোমালোকৰ তাত ভালনেে?
ভালেই ভালেই গুৱাহাটী যোৱা কথা হৈ আছে বাৰু!
অ'
উম তাকে ক'ৰবাত ফুৰিবলৈ যোৱা হোৱা নাই?
নাই, দুদিনমানৰ আগত মাহী ঘৰলে গৈছিলো। এতিয়া আকৌ কত যোৱা নাই আকৌ?
অ'- অ
মই মাহী ঘৰ থাকোতে আমাৰ লগৰখিনি বহুত ধুনীয়া জেগা এটালে গৈছিলে। কিবা বৰ মিৰ্জাৰ ফালে বহুত সোমাই গৈ এনেকুৱা, ৱাটাৰ ফল এটালৈ গৈছিলে।
অ-অ তুমি যাবলৈ নাপালা?
নাপালো এই মই এই মেঘালয় আৰু অসম অসমৰ বৰ্দাৰত।
অ -অ সেইফালে বৰ ধুনীয়া ধুনীয়া জেগা আছে।
অ' উম বহুত ধুনীয়া ৱাটাৰ ফলটো বহুত ডাঙৰ।
তাকে আৰু আজিলৈকে ৱাটাৰ পাৰ্কলৈ গৈ পাইছা নাই?
নাই যোৱা
উম, তাকে। তাত এনে কপিলিও ওচৰতে নহয়?
অ' কপিলিও ওচৰতে কপিলিও বহুত ধুনীয়া।
অ'।
খালি তাত দেখি কিবা তাত কিবা কেছ হৈ আছে সেইকাৰণে যাব দিয়া নাই।
উ -উ নাই। নদীপৰীয়া ঠাইলৈ বাৰু অলপ প্ৰব্লেম। মই হয়।
সেইটোৱে কাৰোবাৰ এ এক্সিডেন্ট হৈছিলে নেকি?
উম তাকেই, আৰু পঢ়া শুনা কেনেকুৱা চলিছে?
পঢ়া শুনাত ভালেই হ'ল।
অ'। কলেজত ঠিকেই ক্লাছ চলি আছে
অ ডিউটিও হৈ আছে লগতে আহি মেলি ক্লাছ হৈ আছে। আজি আকৌ বৰষুণ দিলে যে আজি ক্লাছ নহলে।
উম্ উ হৰ্ষিতাৰ এডমিচন কি হ'ল এতিয়া?
তাই এডমিচন তেজপুৰত ল'ব নেকি! এতিয়ালৈকে হেৰি ওলোৱা নাই
এ হাইছেকেণ্ডাৰী হাইছেকেণ্ডাৰীৰ ৰিজাল্ট ওলাওতে বাৰু মই গম পাইছিলো। কিন্তু মানে হেৰি হাইছেকেণ্ডাৰী ৰিজাল্ট উলোৱা পিছৰ পৰা আৰু তাই মোক মানে কণ্টেক কৰিছিলে যে এনেকে তুমি পঢ়া কলেজখনতে পঢ়িম নেকি বুলি এনেকে মানে মোক সুধিছিলে কিমান কাট অফ্? কিবাকিবি মই সেইকাৰণে ভাবিছিলো তালৈকে যাব বুলি।
নাই নাই তাত নপঢ়ে
উম উম তাকে আমাৰ চুনুৰো বাৰু হেৰি হৈছে কি হৈছিলে এইটো এডমিশন তাই চৈদুৱাৰতে ল'ব চাগে
তাই বোলে আকৌ তেজপুৰত চ -চব কৰিলে।
জানো, মোৰ লগত কালি পাতোতে মানে তেজপুৰত অ দৰঙত নে ক'ত অহা নাই বুলি কৈছিলে।
হৰ্ষিতাৰো অহা নাই হ'বলা
তাকে হে। আৰু কোৱা
বাকী তোমালোকৰ মাহী ভাইটিটোৰ ভালনে?
উম ভালেই। সৰুটো কালিলৈ বেজি আছে। যে।
অ কিমান মাহ হৈছে?
আঢ়ৈ মহীয়া বেজি।
অ।
উম্ হম্ তাকেহে আৰু?
আৰু বাকী তোমালোকে কিহেৰে খালা ভাত?
মই, আমি মইতো এতিয়ালৈকে ভাত খোৱাই নাই মাহীয়ে ৰাতিপুৱাই খালে দালি আৰু ডিম অমলেট কৰি
অ
উম্ হম্ তাৰ পিছত এতিয়া মই ভে -ভেন্দি আৰু আলু ভাজি থৈছো। লগতে গাখীৰ তাত উতলাই থৈছো। মই মানে ভেন্দি ভাজি নাখাও। মোৰ মানে অলপ এলাৰ্জি আছে ভেন্দিৰ পৰা। সেইকাৰণে মই ভাবিছো মই গাখীৰ সতিয়ে খাম আৰু ভাতকেইটা গাখীৰ শতিয়ে আগতে ভাত তোৰ মনত আছে
অ আছে উম মাহতে বৰ গালি পাৰে
তাকেই। উম। মাহঁতৰ লগত কালি কথা পাতিছিলো আৰু।
অ' কি ক'লে?
নয় আহিম বুলি কৈছে তেৰ তাৰিখমানে! উম। আৰু তোমালোকৰ লগৰবিলাকৰ বৰ ভাল চবৰে?
অ' ভালেই।
উম। কিবা কাম এটা কৰিম বুলি কৈছিলা হ'ল?
অ' হ'ল কাম
উম উম। তাকে অলপ ফুৰিবলেহে যাবলৈ মন আছিলে।
অ' তুমি এতিয়া কি পঢ়ি আছা?
মই এতিয়া এ- এনেই কচিং কৰি আছো।
অ' কিহৰ?
মানে হেৰি, এনেই গভমেন একজামৰ প্ৰিপাৰেচন কৰি আছোঁ।
অ'।
উম। তাকেহে গুৱাহাটী যাব লগা হৈ আছে বাৰু গ'লে কম বাৰু।
অ' আহিবা
উম উম। এনেই তোমালোকৰ হোষ্টেলৰ ৰুম-চুম ভালেই নে?
ভালেইে আৰু! ইমানো খাচ নহয়।
উম। তাকে। সেয়াই। এতিয়া কলেজৰ পৰা আহি ৰুমত আছা?
অ' ৰুমতে আছো।
উম হুম।
অ' সেইদিনাখন মাহীৰ ঘৰলে যাওঁতে তে আম আনিছিলোঁ যে। তাকে আজি কাটি-মেলি খালো এতিয়া অলপ ডিউটি পাও সোনকালে পালোহি।
কোনে কোনে খালা?
অ' ৰুমৰ চব-চবেই খোৱা হৈছে আৰু এনেই যোনে যোনে মানে খাইছে! অ' কেঁচা আম। কেঁচা আম আৰু অ' জলকীয়া দিয়া আৰু আমাৰ লগৰ এজনীও সিদিনাখন ঘৰৰ পৰা ক-দাদা আহিছিলে তাইৰ। তাইৰ দাদাকেও প-পকা আম আনিছিলে। দুইখিনি মিক্স কৰি কটা হ'ল।
আচ্ছা আচ্ছা। হেৰি খালা এই যে টেঙামৰা পাত নিছিলা?
সেয়া আজিহে বনাম।
বেয়া হোৱা নাই নে?
নাই হোৱা।
কাক বনাবলৈ কবা?
আজি নিজে গৈ তলত বনাই আনিম।
তাত বনাবলে দিয়ে নেকি?
অ দিয়ে নহ'বা ৱাৰ্ডেন মেমৰ ইণ্ডাকচনটো খুজি আনিম আৰু।
অ-অ কিহে সতি খাবা?
আমাৰ কালি মাছেদি, আজি মাছ দিবা যে।
উম। মাছ আৰু টেঙা মোৱা। আচ্ছা, মাছ বিলাক তেনেকে দি দিয়ে নেকি নিজে বনাবলে।
কলে দিয়ে আৰু।
অ-অ
মেমক খুজিব লাগে। জানো কোনে-কোনে খাই সুধিম এনেইতো প্ৰমিলা মই আৰু -আৰু লগৰ এজনীয়ে খাবয়ে।
উম।
আৰু কোনে-কোনে খাই সুধিম আৰু।
আচ্ছা-আচ্ছা, তাকে ভালেই বাৰু।
আমাৰ কালি হোষ্টেললৈ আৰু এজনী ৱাৰ্ডেন আহিছে। এনেও ৱাৰ্ডেন মেমে অকলে-অকলে কাম কৰিবলৈ অলপ দিগদাৰ পাই যে।
উম, এতিয়া ষ্টুডেন্টটো বেছি। হ চাগে।
অ ষ্টুডেন্ট বেছি হোৱা নাই বাৰু।
উম নহয়, ইখন হোষ্টেলৰ পৰা
অ সেইকাৰণে অলপ হৈছে বাৰু।
উ- উ - উ ঠিকে আছে, ভাবিলো কল এটাকে কৰো। উম।
ভালে কৰিলা।
ঠিকে আছে দিয়া।
অ'।